হেল্ল'?
হয়। অ' নমস্কাৰ
হয়, নমচ
আপোনালৈ মই এটা বিশেষ দৰকাৰত ফোনটো মাৰিবলগীয়া হ'ল। আহ কালিলৈ আমাৰ ককাৰ তিথি আছে। সেইবাবে আপোনাক মই নিমন্ত্ৰ ন জনালোঁ, এটা মোৰ অসুবিধাৰ ফলত মই আপোনাৰ ওচৰত গৈ নিমন্ত্ৰণ জনাব নোৱাৰিলো বাবে আপুনি বেয়া নে পাব কাৰণ মোৰ এ এই হয়, এই গৰমৰ ফলত মোৰ স্বাস্থ্যৰ এটা অ', স্বাস্থ্যতটো ইমান এটা ভাল নহয়, সেইবাবে মই আপোনাক ফোনৰ সহায়তে মই নিমন্ত্ৰণটো জনালো, আপোনাক বুলিয়ে নহয় মই মোৰ লগৰীয়া বুলিয়ে ক'ব পাৰি, হলেও আপুনি মোত কে দুবছৰ মানৰ বেছি হয়, সেইবাবে মই আপোনাক ফোনত নিমন্ত্ৰনটো জনালো।
হয়, হয়। আপোনাৰ, মাথাৰ বিষৰ চিকিৎসাটো কৰি আহিব
হয়, হয়, মই মাথা বিষৰ চিকিৎসাটো কৰিম বাৰু, হ'লেও মই আমাৰ গাঁৱতে এজন সৰু-সুৰা অ', ডক্তৰ আছে, এ তেওঁৰ নাম হৈছে উম, বিদু আমাৰ শৰ্মা দা। শৰ্মাদা বুলি মাতো, তেখেতৰ ওচৰত গৈ আমি আহ, আমাৰ গাঁৱৰ ৰাইজে আমি তেখেতৰ ওচৰত গৈ আমি এ সৰু-সুৰা জ্বৰ হওক বা অ', পানী লগা হওক, কাহ হওক, এ বিষ হওক, বেজি-চেজি লবলৈ হলে আমি তেখেতৰ ওচৰলৈকে যাওঁ, তেখেতে মোক এটা চেলাইন দিলে বাৰু কালি। এতিয়া অলপমান ভাল পাইছো। কাইলৈলৈ মোৰ স্বাস্থ্যটো অকণমান ভাল পাম বুলি মই অ', অনুভৱ কৰিছো।
হয়, হয়, গাঁৱত এনেকুৱা এজন ডাক্তৰ থকাটো খুবেই ভালৰ কথা। কাৰণ গাঁৱত, গাঁৱৰ পৰা হস্পিতাললৈ অকণমান দূৰো হয়। সেইটো কাৰণৰ পৰা গাঁৱত এজন ডাক্তৰ থকাটো উচিত বুলিয়ে মই ভাবোঁ, আমাৰ গাঁৱত বাৰু তেনেকুৱা ডাক্তৰ নাই। এ প্ৰয়োজন হলে আপোনালোকৰ গাঁৱলৈকে আহিব লাগিব, ডাক্তৰৰ ওচৰলে।
হয়, আমাৰ গাঁৱৰ পৰা আপোনালোকৰ গাঁৱলৈ ইমানটা দূৰ নহয়, আপুনি যদি কিবা অসুবিধা পায় তেতিয়া আহিব, যদি যদিও যদি কিবা অসুবিধাৰ ফলত যদি আহিবও নোৱাৰে, তেতিয়া মোলে এটা ফোন মাৰিব। এ, মই গৈ পেলাই আপোনাক কি লাগে মই দি থৈ আহিম। তেখেতক মই লৈ যাম মোৰ নিজৰে বাইক এখন আছে। ডাঙৰ গাড়ী নাই বাৰু, হলেও বাইক এখন আছে বাৰু।
হয়, হয়, আপুনি ডাক্তৰজনৰ নাম্বাৰটো দিব পাৰিব নেকি?
হয়, নাম্বাৰটো মই আপোনাক হোৱাটছআপত দি দিম।
দি দিব।
হয়।
বাকী আপুনি ভাত পানী খালে? খালো খালো, মই খালো, মইও খালো বাৰু, কিহেৰে খালে বাৰু আজি?
হয়, হয়, মই পইতা ভাত ৰ লগত খৰিচা আৰু এই গৰমৰ ফলত মানে, আমি এইটো ইমান দালি খাব নালাগে। মাংস খাব নালাগে আমাৰ আৰু আমাৰ এতিয়া লাগে আমাৰ কিছুদিনৰ আগত হেল্ল' হয়, মই কিছুদিনৰ আগত আমাৰ ঘৰত তে হাঁহ আছে, হাঁহৰ অতি মই ৰাত নাখাওঁ, সেইদিনাৰপৰাই মোৰ স্বাস্থ্যটো অ' লাহে লাহে বেয়ালে আহিলে আৰু জ-জ্বৰত পৰিলো মই। হেল্ল' এতিয়া ভাল পাইছোঁ বাৰু অকমান অকমান।
হয় হয়। আপোনাৰ কিবা মাছৰ প্ৰয়োজন হৈছে নেকি?
হয়।
হেল্ল'।
লৈ বাৰু ঠিক আছে, পৰহিল মই আপোনাৰ ওচৰৰপৰা মাছ এক কেজি আনিম আপোনাৰ পুখুৰী আছে, ঠিকে আছে হয়, হ'বলা।
হয় হয়। আমাৰ পুখুৰীত মা মানে এক কুইণ্টেল মাছৰ ওপৰত আছে, বিক্ৰী কৰিবলৈ মই মানুহ বিচাৰি আছোঁ। আপুনি কোনোবা মানুহ পাৰে যদি উম, মোক কন এ, যোগাযোগ কৰিব কাৰণ আমাৰ পুখুৰীত মাছ বেছি হৈ গৈছে। তাৰফল গৰমো হৈছে যে সেইকাৰণে উ, মাছবোৰ মৰি গৈছে। সেইকাৰণে আমি মাছটো বিক্ৰী কৰিম বুলি ভাবিছোঁ।
হয়, এতিয়া আমাৰ গাঁৱত এজন এ আছে বাৰু, এজন দোকানী আছে তেখেতে মাছ বেচে আৰু মাংস বেচে।
হয় হয়। আপুনি তেওঁৰ কণ্টেক্ট নাম্বাৰটো দিব পাৰিব নেকি মোক?
হয়, মই আপোনাক সেইটো হোৱাটছআপতে দি দিম। এতিয়া মানে মোৰ অ' ইমানটা মোবাইল টিপা মোৰ হেৰি নাই।
হয়।
মই ইমানটো মোবাইলৰ কথা নাজানো বাৰু। মই ইমানটো মোবাইলৰ কথা কথা নাজানো মোৰ। মোৰ এজন ল'ৰা আছে তেখেতে আপোনালৈ বাৰু নম্বৰ দুটা, নম্বৰ এজন ডাক ৰৰ নম্বৰটো দিব আৰু এই মাছ কটা বেপাৰীজনৰ নাম বাৰ দিব বাৰু। বেছি টাইম নালাগে মই ঘৰলৈ দিম, মই দোকানলৈ লৈ আহিছোঁ।
ল'ৰাককৈ আপুনি দি দিব। ল'ৰাককৈ আপুনি দি দিব বাৰু মোক। কাৰণ খুবেই প্ৰয়োজন হৈছে সেই মানুহ দু
হয় হয়। হয় হয়, মই বুজি পাইছোঁ বাৰু আপোনাৰ অসুবিধাটো বুজি পাইছোঁ। এই গৰমত আমাৰ মাছৰ তেলটো ফাটি যায় নহয় জানো?
হয় হয়, সেইকাৰণে মাছৰ মৃত্যুও হৈছে আমাৰ পুখুৰীত।
হয় এইটো বহুত দুখজনক কথা। আ আপোনাক মই যিমান পাৰোঁ সিমানটো মই সহায় কৰিম বাৰু।
হয় হয়।
হয়, আপোনাৰ কাইলৈ আপুনি মাছটো বেচি দিব পাৰিব।
হয় হয়।
বাকী আপুনি ভাত কিহেৰে খালে?
মই ভাত আপোনাৰ দালি, আলুগুটিৰ পিটিকা আৰু লগত কাজি নেমুৱে খেলোঁ।
হয় বহুত নে ধুনীয়া খাদ্য খাইছে বাৰু।
হয় সেইটো মোৰ প্ৰিয় খাদ্য, মই সেইটো খাই পেট ভৰাই দিওঁ আৰু। বেছিকে মাছ মাংস নাখাওঁ, আমি এই গৰমত মাছ মাংস খাই থকাটো ভাল নহয় স্বাস্থ্যৰ কাৰণে।
ইমান এটা ভাল নহয়, সেইটোকাৰনৰপৰা মই মাছ মাংস নেখাওঁ।
হয় হয়, মাছ মাংসটো আমি কমাব লাগে।
হয় হয়।
হয়।
মাছ মাংসই আমাৰ শৰীৰত বহুতো বেমাৰ আজাৰ কৰি দিয়ে।
হয়, এতিয়া আপোনাক এটা কথা সুধো মই, বেয়া নাপাব, এই গৰমৰ ওপৰত আপুনি কিবা ক'ব নেকি?
মই এইটোৱে ক'ম যে আমাৰ গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত আমাৰ পৃথিৱীৰ, পূৰা গৰমটো হৈছে মানে, আজিকালিৰ যুগত গছ-গছনি কটাৰ ফলত মানুহে পূৰা গৰমত ভুগিবলগীয়া হৈছে। আৰু ফেনৰ তলত বহি বহি আমাৰ স্বাস্থ্যও ভাল হোৱা নাই।
হয়, হয়, এই এইটো আপুনি বহুত ভাল কথা কৈছে। আমাৰ এই আমাৰ এই অঞ্চলটোত, আমাৰ বহুতো লোকে হেল্ল', আপুনি শুনিছেনে?
আৰু, আৰু লগতে আপোনাৰ চ হেল্ল',
হয়, মই গৈ আছো, এ আমাৰ এই অঞ্চলটোত আমাৰ উম, বহুতো এনেকুৱা লোক আছে এ গছ-গছনি কাটি উম, বহুতো গছ-গছনি কাটি ধং স কৰিছে, সেই ফলত আমাৰ গৰমতটো বেছিকৈ বৃদ্ধি পাইছে। আপ, সেইবাবে আপুনি আপুনি যিমান পাৰে মানুহক ক'ব যে গছ গছনি কাটিবলৈ বাধা, বাধা, বাধা, দিব। যদি গছ-গছনি কাটে, তেতিয়া আপুনিও আপোনাকো কৈছো যদি গছ-গছনি কাটে, এজোপা যদি গছ কাটে, আপুনি পাঁচজোপা গছ ৰুব।
হয়, হয়, আপুনি সেইটো ঠিক পৰামৰ্শ দিছে। এতিয়া আজিৰ যুগত সেইটো ক'ব পৰা মানুহ আপোনাৰ মুখতে শুনিছোঁ।
হয়, হয়।
আপুনি বৰ উ বৃক্ষ ৰোৱে নে নাই বাৰু আপুনি?
হয়, মই মোৰ এখন বাৰী আছে, মই তাত শাল গছ ৰুওঁ, চেগুন ৰুওঁ। আৰু বহুতো মই মই কলৰ খেতি কৰো, মোৰ কলৰ বাগান আছে।
হয়, হয়।
হয়।
আপুনি, আপুনি এটা কথা গম পাই নে নাই বাৰু?
হয়, আপোনাক মই এটা কথা প্ৰশ্ন সোধো।
হয়।
আপোনাক মই এটা প্ৰশ্ন সুধো, আপুনি কেইবিধমান কলৰ বিষয়ে, কলৰ নাম ক'ব পাৰিব নেকি?
মই কলৰ বিষয়ে ক'ব পাৰিম, জাহাজী কল, আঠিয়া কল, মালভোগ কল, চেনিয়া কল এ এই চাৰি বিধ কলৰ নামেই জানো, তাৰ বাদে আৰু কলৰ নাম নাজানো।
হয়, মই আপোনাক এটা কলৰ নাম কৈছোঁ, সেইটো নেপালী কল হয়। সেইটো খাবলৈ হয়, সেইটো খাবলৈ বহুত এ এটা সোৱাদিশ কল হয়। নেপালী কল, হয়, শুনিবলৈ পাইছে চাগে আপুনি নেপালী কলৰ নাম।
হয়, আজি মই প্ৰথম শুনিছো আপোনাৰ মুখেৰে এই নেপালী কলৰ কথা।
হয়, হয়, আপুনি নেপালী কলটো আমাৰ এই অঞ্চলত নাপায় বাৰু।
হয়।
হয়। এইটো ক'ল আপুনি যদি বিচাৰে তেতিয়া এটা জেগা আছে, তাত প্ৰচুৰ পৰিমাণে নেপালী কল পোৱা যায়। জেগাটোৰ নামটো মই, মোৰ মনলৈ অহা নাই বাৰু। হ'লো মই মোৰ কলৰ বাগান আছে বাৰু এই। সেই কল বিক্ৰী কৰি মই এ বহুতো টক পইচা উপাৰ্জন কৰি আছোঁ। আপোনাৰ খেতি বাতি। কেনে চলি আছে এতিয়া এয়া এতিয়া আমাৰ খেতি পথাৰৰ দিন।
মোৰ খেতি বাতিত ঠিকেই চলিছে এয়াই আমাৰ খেতি পথাৰত এইবাৰ সাতশ বিঘা মাটিৰ ও পৰত কৰিছোঁ মানে এ আধাখিনি আধিলে দিছোঁ নিজেও কৰিছোঁ নিজে পাঁচশ বিঘামান কৰিছোঁ।
হয় আপুনি বহুত ভাল কাম কৰিছে। আপোনাৰ মই শুনিবলৈ পাইছোঁ আপোনাৰ চাহৰ বাগান আছে বুলি মই শুনিবলৈ পাইছোঁ।
হয় হয়। আমাৰ চাহৰ বাগান আছে এতিয়া আপোনাৰ উম। এইটো ছিজনত। চাহপাতৰ উৎপাদন বেছি হয় আৰু চাহপাতৰ উম বৃ টিছে আমাক চাহপাত দি থৈ গৈছে অসমৰ। এ চাহপাত অসমৰ এটি। এ আপুৰুগীয়া সম্পদ আমি ৰাতিপুৱা চাহ নেখালে থাকিব নোৱাৰো। চাহে আমাক বহুতো হেৰি কৰ
হেল্ল'।
হয় কওঁকচোন।
হয় আপুনি ঠিক কথা কৈছে যে আমি দাঁত ৰাতিপুৱা শুই উঠি দাঁত ব্ৰাছ কৰি যদি আমি চাহ একাপ। খাবলৈ নাপাওঁ তেতিয়া আমাৰ। দিনটোৰ কাৰণে আমাৰ স্বাস্থ্যটো কেলেং মেলেং লাগি থাকে।
হয় হয়।
নহয় জানো হয় সেই সেইবাবে মই ব্ৰিটিছক ধন্যবাদ জ্ঞাপন কৰিছোঁ ব্ৰিটিছে আমাৰ কাৰণ আমাক বহুতো। আহ অসুবিধাৰ সন্মুখীন কৰিছিল যদিও বহুতো আমালৈ। এ বস্তু আনি থৈ গৈছে আমাৰ বহুতো প্ৰয়োজনীয় বস্তু আনি থৈ গৈছে আমি ৰাতিপুৱা। শুই উঠিয়ে যিটো বস্তু ব্যৱহাৰ কৰোঁ সেইটো হৈছে আমাৰ দাঁত ব্ৰাছ কৰা বা। সেই বস্তুটোৱে আমাক ব্ৰিটিছেই দি থৈ গৈছে। তেনেধৰণৰ খাদ্য, খাদ্য শৃংখল আমাক ব্ৰিটিছেই দি থৈ গৈছে বহুতো বস্তু। কেক বিস্কুটৰ পৰা ধৰি চিপছৰ পৰা ধৰি ব্ৰিটিছেই দি থৈ গৈছে।
আৰু আমাৰ। কৰিবৰ বাবে আমাক থৈছে চাহৰ বাবে বাগান দি থৈ গৈছে। আমাৰ লৈ বহুতো অৱদান আগবঢ়াই থৈ গৈছে সেইবাবে আমাৰ ব্ৰিটিছ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
হয় হয় ব্ৰিটিছে বহু উদ্যোগো প্ৰতিষ্ঠান কৰিছে বাৰু।
হয়, হয় বহুতো উদ্যোগো প্ৰতিষ্ঠান কৰিছে।
আপোনাক এটা কথা ক'ব পাৰিম নেকি।
হয় নিশ্চয় পাৰিব কওঁক।
আপুনি যাদৱ পায়েঙৰ বিষয়ে কিবা জানে নেকি।
হয় মোৰ এ মই আগতো আগতে। এ পঢ়িছিলোঁ বাৰু কিন্তু এতিয়া মোৰ বয়সো হ'ল। এ কথাবোৰ মনত নৰ নথকা হৈছে। আপুনি জানে যদি দু য়া দু-এষাৰ ক'ব পাৰে আপুনি। মই শুনিবলৈ পাইছোঁ আপুনি এম এ, এম এ পাছ কৰিছিলে।